শুনিছানে?
অ', শুনিছো শুনিছো।
কি কৰিছা?
মই এই মায়ে মোক কেইলে মাতি আছে জানো আগফালে ওলাই আহিছো।
অ'।
কেলে বা মাতিছে?
কিবা কামতে মাতিছে চাগে বেছিকে মাতিছে যদি।
তাকে ৰ'বা চাই লওঁ মানুহজনী ক'ত আছে, অ' মা কি হ'ল? ৰ'বা, নহয় মই তাতী দিবলৈ কাটিছো নহয়।
সেই অ'। তাকে।
অ', এই খোৱা বোৱা কৰিলা নাই?
খোৱা বোৱা এ কৰিবলে অ' কৰিলো কৰিলো খোৱা বোৱা কৰি হ'ল। তোমাৰ আজি মাংস আছিলে কালি ৰাতিয়ে বনাই থৈছিলোঁ।
অ', মই সেই মাক মাৰ মানে কি হ'ল আমাৰ এই বাৰী এটা চাইদৰ জেওৰাখন ভাঙিলে। গৰুকেইজনী মানে।
অ', তাৰপিছত?
তাকে সেই মায়ে মই আকৌ এইফালে জেৱা খুটি কাটি থৈছো। মায়ে ক'ৰবাৰ পৰা গছৰ ডাল অলপ আনি পেলাই তাত দি দিছে।
অ'।
মানুহজনী মানে এনেই থাকিব নোৱাৰে মানে ইটো নহয় সিটো কৰি থাকে।
এ নাই কাম কৰি থকা মানুহ যে এতিয়া আমিহে তেনেকুৱা বুলি ভাবো।
মানে সেইটো কথা হয় নহয় মই মই এতিয়া চিজিলকে কৰিবৰ কাৰণে মই বাঁহ চাঁহ মই মানে বাঁহ চাঁহ কাটি আনিছো খুটি দিবলৈ।
অ',।
কিন্তু মানুহজনীয়ে গম নাপায় মানে মানুহজনীক মানে কাম কৰিবলৈ গ'ল। অ', গুজ বনাই থৈছো।
কামি
মই, মই কামি বনালে হ'লেই আৰু সেইখন জেওৱা নহ'- ব গে মই গুজ বনাব জানো, কামি বনাব নাজানো।
অ', এই কামিটো প্ৰথমতে বনাওঁতে এক চেতিয়া হৈ যায় বনাবলৈ অকণমাণ হেৰি লাগে- টান আছে।
তাকে।
মোৰ সেই- প-প্ৰথম-প্ৰথম শিকোতে অলপমান কষ্ট হৈছিলে এতিয়া বাৰু পৰা হ'লো। কিন্তু সেই
তই পাৰ নে?
ডাঙৰি কঢিয়াব পাৰো, মই এ- এবছৰ'হে কৰঢ়িয়ালো, তাৰপিছত তোমাৰ খেতি আধিয়ে দিছো আৰু তেতিয়া পৰা দেউতাও অসুখত পৰিলে। এ' তাৰ পিছৰ পৰা তেনেকে- কঢ়িয়া হোৱা নাই।
মই ডাঙৰি কঢ়িয়াব নোৱাৰো দেই মৰি যাম, মৰি যাম লাগে।
অ', কষ্ট আছে, বহুত কষ্ট আছে।
তাকে, এই ডাঙৰী চবেই কঢ়িয়াব নোৱাৰে।
অ' মই কঢ়িয়াতে দেউতাই মানে মোৰলে ডাঙৰীকেইটা অলপ সৰু কৰি দিছিলে।
অঁ'।
তাৰপা মানে মই সৰুকেইটা আনো দেতাই ডাঙৰ-ডাঙৰ-ডাঙৰবোৰ আনে।
মই কান্ধত ধেৰ দুখ পাওঁ সেইকাৰণে নোৱাৰো, অ' যিমান সৰুকে দিলো। মই কান্ধত একো ডাঙিব নোৱাৰো।
আৰু খোজকাঢ়োতে এটা হেৰি খাই যে ল'ৰ এটা হয় যে এটা- হেঁচা খাই আহি থাকে কান্ধ-
গম পাইছো, গম পাইছো। মোৰ একদম তোমাৰ কান্ধ- লৰ-চৰ কৰিব নোৱাৰা হৈ গৈছিলো এবাৰ এদিন কঢ়িয়াই লৈ কিনি সেইদিনাখনৰ পা- ভাবিছো আৰু জীৱনত মই এইটো কামৰ মানুহ নহয়।
এই দেউৰী, মিচিং ল'ৰাবোৰে আকৌ সৰুপৰাই পাৰে গম পাইছা নাই বহুত ডাঙৰ-ডাঙৰ ভাৰ উঠাব পাৰে।
এ' সিহঁতৰ খাদ্যও কেনেকুৱা আৰু।
আৰু তা'তে বইলহে খাই।
এইটোৱেই। আৰু বইলত বেছিয়ে জোৰ পাই গম পাইছা নে তুমি।
অঁ', বেছি জোৰ পাই তো, অন্ততঃ ভেজাল তেল সোপা পেটলে নাযায়।
অঁ', -সেইটোৱে।
আমি আকৌ এতিয়া চব বস্তু সৰুৰ পৰা ৰান্ধি খোৱা অভ্যস।
আগৰ দিনৰ মানুহৰ যে তোমাৰ চিকিৎসালয় নাছিলে। কিন্তু তেওঁতো মানুহ - জীয়াই আছিলে, মানুহ আজিলৈকে জীয়াই আহিছে। আগৰ দিনতটো কোনো চিকিৎসালয় নাছিলে, আজিকালিতো- কিবা এটা হ'লে চিকিৎসালয়লৈ দৌৰ মাৰে কিবা এটা হয়, কিবা এটা হয়। তেতিয়া- একোৱেই নাছিলে এইবিলাক, তথাপিও মানুহৰ কি কাৰণে বেমাৰ হোৱা নাছিলে জানানে- কাৰণ মানুহে বইল খাইছিলে।
আৰু লগতে কাম কৰিছিলে পৰ্যাপ্ত পৰিমাণে। আজিকালি মানুহৰ নিচিনাকে ইমান আজৰি নাই নহয়।
নাই -নাই -নাই আগতে যদি তোমাৰ যদি খেতি তুমি যদি খেতি নকৰা বছৰটো লঘোনে থাকিব লাগিব তুমি। যিমানে খেতি কৰিবা সিমানে খাই বৈ জীয়াই থাকিব পাৰিবা।
অ' প্ৰতিঘৰ মানুহটে তোমাৰ চাৰি চাৰিটা পাঁচটাকে গৰু তাৰপিছত আকৌ মা মাটিও আছিলে তোমাৰ প্ৰায় দহ-বাৰ বিঘাৰ ওপৰত প্ৰতিঘৰ মানুহৰ মাটি থাকেই।
এ থাকে- থাকে।
সেইটোয়ে, আগতে তোমাৰ চাকৰিতোক ইমান গুৰুত্ব দিয়া নাছিলে।
নাই - নাই -নাই। তোমাৰ মানে বছৰ মানে তোমাৰ আগতে এনেকুৱা আৰু মানে ধৰি লোৱা তুমি ছোৱালী এজনী বিয়া পাতিবলৈ গৈছা বোলে তোমাৰ ঘৰত খেতি আছে সেই ভাত খাব পাৰিব দি দিব মানে।
অ' এইটোৱে মাটি কিমান বুলিহে সুধিব অন্ততঃ।
অ' ভাতৰ অভাৱ নাই মানে ভাতৰ অভাৱ নাই।
অ' সেইটোৱে- সেইটোয়ে আচল আৰু তেনেকে চলি থকা হেতেনেই ভাল আছিলে নেকি মই ভাবো।
তাকেহে। নাই যি হৈছে ভালৰ কাৰণেই হৈছে যেন লাগিছে কাৰণ আজিৰ যুগত মানুহবোৰ যেনেকুৱা মানে মানসিকতা হৈ গৈছে সেইটো দিন ইনেও মানে আহ আহিলেহেতেনে। এদিন হলেও এদিন মানে কিন্তু আমি আজি ভুক্ত ভোগী কিন্তু লাগিলে দুদিন পিছত হ'লেও আহিলে হয়।
অ 'সেইটো হয়।
মানসিকতাবোৰ আজিকালি বহুত দুৰ্বল।
উম- উম হয়- হয় এই মানে মানুহে ইজনে আনজনৰ কথা নভবা হ'ল নহ চবেই এতিয়া নিজৰ নিজৰ কথাবোৰ ভবা হ'ল।
সেই তাকেহে
নিজকে লৈ চিন্তা কৰা হ'ল, এ ইজনে আনজনৰ কথা যেতিয়া ভাবিব তেতিয়াহে তোমাক সমাজখন ভালকে চলি থাকিব।
তাকেহে তাকেইতো সেইটো আকৌ চবে বুজি নাপায় যে।
অ' সেইটোৱেই। সেইটো বুজি পালেহে আকৌ চ'ব মিলা-প্ৰীতিয়ে থাকিব একতাটো নাইকিয়া হ'ল আজিকালি।
চব যদি মিলা প্ৰীতিয়ে থাকে তেতিয়াহ'লে বেয়া মানুহ লাগিব নহয় আকৌ বেয়া মানুহক আকৌ ত ভাল কৰিবলে আকৌ ভাল মানুহ লাগিব যদি বেয়া মানুহে নহয় ভাল মানুহো সৃষ্টি নহ'ব নহয় আকৌ।
সেইটো কথা হয় এক কথা এটা তুমি লক্ষ্য কৰিবাচোন এতিয়া দেউৰী মিচিং এহতবোৰ কি হয় ধৰি লোৱা তোমাৰ কোনোবা দেউৰী অচিনাকি গাঁও এখনতে গৈ পেলাই কোনোবা ল'ৰা এটা এক্সিডেণ্ট হৈছে। যদি দেউৰি ল'ৰা তুমি চাবা চিনাকি অচিনাকি কথা নাই চব আগবাঢ়ি আহে ওলাই আহিব।
অ' পলুৱাই দিব তাক দৰকাৰ পৰিলে।
অ' পলুৱাই দিব আৰু এখন চাবা তুমি এতিয় ধৰা ইউনিভাৰ্চিটিতে তোমাৰ দেউৰী লৰা এটাৰ লগত কাৰোবাৰ কাজিয়া লাগিছে অসমীয়া ল'ৰা এটা
এ গোটেই সোপ
চি অ' চিনাকি অচিনাকি কথা নাই সিহঁতৰ একতাটো মানে বহুত। বহুত বেছি মানে হেৰি হয় ষ্ট্ৰং হয় মানে সৰু পৰাই।
সেইটোয়ে, সিহটিও অসমীয়া কিন্তু সিহঁতি সিহঁতৰ জাতিটোক বেছি প্ৰাধান্য দিয়ে, আমাৰ মানুহে আমাৰ জাতিটোক ইমান প্ৰাধান্য নিদিয়ে।
নিদিয়ে অ', এতিয়া তুমিয়ে চোৱা ধৰি লোৱা তোমাৰ ঘৰ তোমাৰ লগ গৰ ল'ৰাটোৱে কোনোবা এটাৰ লগত কাজিয়া হ'ল। তুমি সেইখন কাজিয়াত তুমিও সোমালা আমাৰ মা দেউতাই কি আমাকে গালি দিব নাই তোৰ কি দৰকাৰ আছিলে বুলি?
দিব, দিব।
কিন্তু সেহঁতৰ সেইটো নহয় আকৌ, সেহঁতৰ পাৰিলে ক'ব হে যে তই কেলে সহায় নকৰিলি তই কেলে আগবাঢ়ি নগ'লি। অ', আমাৰ ইয়াত মানে অ' সেইটোৱেই।
কিন্তু মিছা কথা নকওঁ দেই, মই বাৰু সেইটো অহংকাৰো নকৰো হেৰি এটা।
অ'।
মোৰ দেউতা মানে অকমান মানুহটো বেলেগ, মই যদি ক'ৰবাত কাজিয়া লাগি মাৰ খাই অহো ন মোকে মাৰিব ধৰি লৈ।
অ', নহয় নহয় সেইটো মানে কি তোমাৰ দেউতাও অলপ নতুন প্ৰজন্মৰ মানুহে হ'ব মোৰ মতে?
উম, অ' নতুন প্ৰজন্মই মানে তোমাৰলোকৰ দেউতা হঁততকে বহুত সৰু হ'ব চাগে।
অ', সেইটোয়ে কথাটো, সৌ কাৰণে অকমান তোমাৰ মনৰ মিলটো হৈছে মাইণ্ড চেটটো মিলিছে আকৌ, কিন্তু আমাৰ দেউতাহঁতে আমাক মানে সেইটো শাসন কৰা নাছিলে ন।
গ'ম পাইছো, এতিয়া মানে এনেকুৱা হয় মই মই কাজিয়া লাগিলে যদি এবাৰ, এ তেনেকে কাজিয় চাজিয়া লাগিয়ে পোৱাই নাই বাৰু আজিলৈকে জীৱনত। এবাৰ গাঁৱত লাগিছিলে, মোৰো গাত দোষেই নাছিলে মানুহ এটা নিজে আহি পেলাই মোৰ লগত লাগিছেহি।
অ'।
মইতো ভাবিছো দেউতাই এইটো মোকে গালি দিব মোকে মাৰিব, মোৰ হৈহে কাজিয়া লাগিব গৈছে দেউতাই।
অ' সেইটো এ আমাৰ আমাৰ মামাহঁতৰ তেনেকুৱা মানে, মামা মামা বৰ বেছি ডাঙৰ নহয় ডেকা ল'ৰা।
অ'।
মামা তেনেকুৱা এতিয়া, মই বুজি পাইছো মানে সৈকাৰনে কেনেকুৱা হ'ব তোমালোকৰ দেউতাহঁত।
এতিয়া মই যিটো কথা কৈছো সেইটো মানে আমাৰ আমাৰ প্ৰজন্মতও মানে সেইটো বস্তু পাব।
অ' সেইটোৱেটো, এতিয়া আমাৰ মানে ইগ'টো অলপ বেছি নহয় জানো? তোমাক বাটেদি যাওঁতে কোনোবা এটাই যদি কিবা এটা কয়। এনেও আমি ধৰিম যে কেলে কৈছ আকৌ তই?
সেইটোৱেই তেনেকুৱা কথাই।
সেইটো আমাৰ এতিয়া বৰ্তমান ইগ'টো বেছি, আৰু এটা কথা। মানে এতিয়া তোমাৰ ডেকাতেজ যেতিয়া গাত দৌৰি থাকে, তেতিয়া এনেও অলপ আত্মসন্মানটো বেছিয়ে হৈ থাকে।
যি নহওঁক এতিয়া তুমি সেইটো বুলি নহয় আৰু, আগৰ দেউতাহঁতে ভাবিছিলে এ কওঁক দে হওঁক ক'লেনো কি কৰিব নো। কোনে নো কোনোবাই কিবা কৈনো কৰিব কি নো?
অ' সেইটোৱে, আগতে তোমাৰ কথাই আছিলে নহয় যে সি আহিছে তাৰাহে দাঁত ওলাব। এনেকে ভাবে আগতে।
সেইটোয়ে সেইটোয়ে, কিন্তু আজিৰ যুগত আৰু এ তোৰ খাই আছো নেকি মই। সেই তেনেকে ভাবে।
অ', সেইটো, আৰু হয়ো নহয় কিছুমান কথাত আমাৰে খং নুঠে, যেতিয়া বেলেগৰ কথা আলোচনা কৰি থাকে। সি আমাৰ কথা বেলেগ। কৰ'বাত আলোচনা হৈ আছে। আমিয়েই কৰো ন' কি দৰকাৰ আকৌ আমাৰ বা আমি ইমান পাট্টা নিদিও ন' এই বাদ দিয়া বুলি কিন্তু, আগতে সেইটো নাছিলে।
গম পাইছোঁ, ‌গম পাইছোঁ। বাকি আজি ভাত কিহে খালা।
আজি ভাত এই মাছ আছিলে। কালি অলপ কচ মাছ কিনি আনিছিলোঁ। তাৰপিছতে মায়ে। কালি ৰাতি জোল বনালে আৰু অলপ ফ্ৰাই কৰি থৈ দিছিলে। তাৰপিছতে সেয়া, সেই ফ্ৰাখিনি আকৌ আজি ৰাতিপুৱা। জোল বনাই জোলৰ লগত দিলে, ভাল লাগিছিলে খাই।
ভাল লাগে ভাল দেই খাই পেলাই ময়ো বেয়া নাপাওঁ বাৰু।
অ' এ আৰু কি জানা নাই। মই মানে তোমাৰ চালানী মাছটোৰ ভিতৰত এই কচ মাছটো খাই কিবা এটা হৈছে এডিকচন এটা হৈছে নেকি? অকল কচ মাছটো খাব বিচাৰো। বেলেগ মাছ খাব নিবিচাৰো মানে।
বেয়া নালাগে বাৰু দেই তেলটো।
বেয়া নালাগ কিন্তু স্বাস্থ্যৰ কাৰণে বেয়া বুলি কয়।
স্বাস্থ্যৰ কাৰণে বেয়া বাৰু দেই এই সেইটো সঁচা কথা।
কিন্তু এটা জুতি এটা আছে মই মানে জুতিটো এতিয়া অনুভৱ কৰিছো দিনক দিনে। বেছি বাঢ়ি আহিছে।
নাই অকণমান কমাবা।
আৰু দেতাক একেবাৰে নিদো বাৰু দেতাৰ কাৰণে বেয়া যে, বেছি তেলটো।
উম উম গম পাইছো। গম পা
কালি এতিয়া কালিয এপিচ খালে কিন্তু তাৰ পিছত আজি নাই দিয়া।
নাই বৰ বেছি নিদিবা। কেতিয়াবা অকমান খাবলৈ দিবা, মন কৰিবও পাৰে ন।
অ' সেইটো আৰু দেউেতা আমাৰ দেউতাই মানে মাংস নাখায় টো কাৰণে। মাছটোকে খাওঁ, আমাৰ ঘৰত দুটা ডাঙৰ ডাঙৰ পুখুৰী আছে। কিন্তু। কি মই তোমাৰ জাল মাৰিলে নুফুলে আৰু আমাৰ খেৱালি জালখন ফাটিলে, আৰু আনৰ ঘৰ পা আনিবলৈ মানে অলপ বেয়া লাগে কাৰণ জালখন মই ভালকে মাৰিব নাজানোঁ। আজিকালি জালৰ দাম যিহে, লৈ আনি পেলাই মাৰিম কেনেবাকে ফাটি থাকিব।
এই পোন্ধৰশ মান টকাৰ ভিতৰতে পাই এখন আনিলবা আকৌ সৰু চাই। ছেকেণ্ড হেণ্ড জালো পাই গম পোৱা নোপোৱা বজাৰত।
এই মই এবাৰ আনিছিলো নহয় বেছি দিনো হোৱা নাই মানে এবছৰে নগলে। সেই কাৰণে, আৰু এটা কথা মই মাৰিব নাজানোঁ।
অ' মাৰিব নাজানিলে জ জাল ফালে গম পোৱা নোপোৱা।
অ' সেইটোৱে মোৰ মানে, নুফুলিলে একদম ডাইৰেক্ট জেং এখনত পৰিছিলে।
অ'।
তেতিয়া ফাাটি থাকিলে সেই তেতিয়াই বেয়া লাগিলে আৰু। কিন্তু পলত আছিলে এতিয়া পানী যেনেদৰে বাঢ়ি আছে। পল মাৰিব নোৱাৰো। পলত মাছ নপৰে।
এই পানী ঢেৰ হৈ থাকিলে পলহত নপৰে নহয়, পলহ তলফালে মাছ ওলাই গুচি যাব।
অ' সেই সেইটোৱে কথাটো এতিয়া এই পানী কমি থাকোতে পলহ মাৰি মাৰীয়ে খাওঁ বৰশী টোপাই খাওঁ।
গম পাইছোঁ।
হিমা মা আৰু ভন্টীয়ে বৰশী টোপাই, তেনেকে মাছ খাই থকা হয় কিন্তু। এতিয়া কিনি আনা হৈছে।
মই চবতকে কৰি ভাল পোৱা কামটোৱে হৈছে বৰশী টোপোৱা
অ মোৰ আকৌ ইমান ধৈৰ্য নাই
মই বহুত ভাল পাওঁ, মই আজি এতিয়া গাঁওৰ লগৰ এটাক কৈছোঁ এ এতিয়া ঘৰলে যাম নহয় বোলোঁ কাইলে